অ কি শোনা পাইছা মোৰ আৱাজ।
অ শুনা পাইছো।
অ কি কৰি আছিলা পিছে?
এই কাপোৰ বিলাক চপাই আছিলো বৰষুণ আহিব ওলাইছে।
তেওতো বতৰটো বেয়া হৈ আছে মানে বৰষুণ দিয়া নাই কিন্তু দি। দুও অৱস্থা হৈছে, আৰু
আমাৰ অলপ অলপ পেলাইছে আৰু বতাহ মাৰি আছে একদম।
অ কালিৰ নিচিনাই গৰম পছে ন আজিও দিনতটো।
উম বহুত গৰম দিছে আজিও।
উম কি ক'বা আৰু বতৰটো মানে সদায় এনেকুৱা গৰম হৈ থাকিলে কি হব আমাৰ ইয়াতে,
তাকেহে দিনত ইমান গৰম, আৰু
প্ৰেছাৰ হৈ কেনেও মৰিছে তুমি নিউজ চউজ পাইছানে নাই, এনে
নিউজ পাইছিলো অ'।
অ সেইটোয়েতো ইমান গৰমত মানুহ আৰু মৰি যাই। অৱশ্যে কিছুমানে সহ্য কৰিব নোৱাৰে না ইমান গৰম। হলে সেইকাৰণে। টেম্পৰেচাৰ বহুত উম্। প্ৰেচাৰো বহুত আচলতে একদম মানে নকবা। মানুহ বিলাকৰ বহুত কিবা কিবি বেমাৰে থাকেচোন আজিক কালি সেইকাৰণে, সামান্য কিবা এটা হ'লেও মানে বেমাৰ হলে লগালগ মৰিয়ে যায় আজিকালি। হেল্ল' আহ আহ শুনি আছো।
অ
তাকে বতাহ মাৰি আছে বহুত।
অ আমাৰ ফালে বৰষুণ আহিছে একদম পুৰা একদম ফালি ছিঙি আহিছে।
অ ধুমুহাই আহিব চাগে তেতিয়া হলে।
অ
এনে এতিয়া আৰু লাহে লাহে ধুমুহাৰে চিজন আহি আছে ন বতাহ বৰষুনে দিব।
উম তাকে এতিয়া আৰু বাৰিষাৰ দিন।
অ সেইটোয়েতো আমাৰো এটা পাহাৰত ঘৰ হয় নে বহুত দিগদাৰ হয় একদম টিং বিলাক উৰাই। লৈ যোৱা নিচিনা হয়, ভয়ে লাগে ৰাতি হলে।
তাকে এতিয়া আহিছে, তোমালোকৰ ফালে অহা নাই নেকি?
অ বৰষুণ মানে বিজুলী মাৰি আছে লগতে আৰু বতাহ মাৰি আছে। তাকে ভয় লাগে পাহাৰৰ ওপৰত আৰু কৰ'বা বিজুলী যিটো পৰি যায় লগত। আৰু গছ গছো মৰি যায় আৰু মানুহৰ গাতটো পৰি মৰিয়ে যায় লগালগ।
এটো সমস্যা হৈছে।
পাহাৰত থাকিলে সেয়ে দিগদাৰ আৰু।
সেইটোৱে আমাৰো একেই পাহাৰেই।
তোমাৰো পাহাৰ এৰিয়া ন।
অ
উম সেয়াই আৰু পাহাৰত থকা বিলাকে পাহাৰৰ কষ্টতটো জানে, এনেতো মানুহ বিলাকে পাহাৰ লগাই বহুত ভাল পায়।
ভাল পাই অ সেইটো হয়, কিন্তু সদায় থকা বিলাকৰ কাৰণে। মানে দিগদাৰ আৰু উঠা নামা।
অ উঠা নামা মানে সদায় ৰেগুলাৰ থকা মানুহে গম পায়ে ইয় পাহাৰত মানে। কিমান যে কষ্ট।
অ সেইটোয়ে মানে কিবা এটা বস্তু। বস্তু আনিব লগা হ'ল বা সেনেকুৱা টাইপ অলপমান দিগদাৰ হয় উঠা নামাত। বা কাৰোবাৰ বেমাৰ আজাৰ হলেও।
এইটোয়ে আৰু লগতে বৰষু বৰষুণ দিলেতো জানাই কেনেকুৱা পিছল হয় কিবা হঠাৎকে তলত যাব লাগে। উলাই যাব নোৱাৰি।
পিচল হয় আৰু মাটি চাটি খহি যায়।
সেইটোয়ে ভয় লাগে আমাৰ এনে ইয়াতে মাটি সহাৰ বাবে চাইন্স অলপমান কম আছে। তথাপিও মানে ভয় লাগে নহয় কেতিয়া কি হৈ যায় কব নোৱাৰা।
সেইটোৱে।
উ। কেতিয়াবা তোমালোকৰ পাহাৰটো কেনেকুৱা হয় দেখিবলে।
আমাৰ পাহাৰতটো ধুনীয়া, মানে ওপৰৰ পৰা বহুত ধুনীয়া দেখা পায় আৰু। মানে
ন মবলাক চব দেখা পায় ৰ
অ মানে তলৰ মানে চব দেখা পায় আৰু বিল্ডিং হওঁক। পাহাৰ হওঁক ৰাস্তা হওঁক।
অ এনেই সেইটোৰ কাৰণে থাকি কেনে ভালে লাগে বাৰু। ভালকেটা পৰিৱেশ দেখা পায়, উম! ভাল পৰিৱেশ দেখা পাই যে সেইকাৰণে থাকি কেনে ভালে লাগে। খালি অকল প্ৰব্লেম হয় উঠা নমা হলে আৰু। ভয় লাগে মানে ভাল নালাগে আৰু খাবৰ লাগে যে।
ভাগৰ লাগে আৰু গৰমত উঠা নমা দিগদাৰ হয় কষ্ট হয় আৰু আৰু গাড়ী মানে সেনেকে নাহে আৰু মানে একদম ঘৰলৈকে আধাৰলৈকে আহে।
অ তোমালোকৰো গাড়ী নাহে ন। আমাৰ ইয়াত একদম নাহে এনে স্কটি আৰু স্কতি হ'লে অহা যোৱা কৰিব পাৰে আৰু
অহ অহ আমাৰো এনেকুৱাই ডাঙৰ গাড়ীত নাহে।
ডাঙৰ গাড়ী আহিবও নোৱাৰে দিগদাৰে হল কিবা হঠাৎ হে কিবা বস্তু লাগিলে অলপমান সমস্যা হয় আৰু
সমস্যা সেইটো সমস্যা হয় আৰু
উম। সমস্যা আছে পাহাৰত থকা অলপ ফাইদাও আছে সমস্যয়াও আছে এনে থ থাকি ভালে লাগে তথাপি মানে বহুতো। প্ৰব্লেম আছে উম। নাই।
ভাল হ'
উম অ বেছি গৰম হয় ত বতাহ মাৰি থাকে। থাকে আৰু মানে সেউজীয়া সেউজীয়া প্ৰকৃতিৰ মাজত থকা হয় ন ত ভাল লাগে আৰু ন
উম অহ থিকে।
তাকে আৰু পাহাৰত বহু তোমালোকৰ এনে পানী চানী পাইনে নাপায় পাহাৰত
আমাৰ পানীৰ ব্যৱস্থা আগতে নাছিল কিন্তু হৈছে আৰু
অহ এতিয়া হৈছে ন আমাৰ ইয়াতে আৰু নিজৰা যে এ নিজৰা এনে আমাৰ ইয়াতে নিজৰা আছে তো মানুহ বিলাকে ইয়াতে কষ্ট কৰি নিজৰা পৰা আনে। ধুনীয়া কৰে আৰু
অ আমাৰো আগতে অলপ কষ্ট আছিল এতিয়া আৰু মানে গৌৰিঙৰ পানী আহি ছে।
অহ।
ই অলপ কমিছে আৰু কষ্টতো।
অ ঠিকে আছে বাৰু ভালে আমাৰ ইয়াতে বাৰু এনে বৰষুণৰ পানী জমা। কৰি কিনে ৰাখে আৰু মানুহ বিলাকে সেইটো ব্যৱহাৰ কৰে। আৰু খোৱাপানী খিনি নিজৰা পৰা লৈ আহে অহ। ধেৰ কৰিব লগা হয় আৰু উপায় নাই নে উ। ইতা। সেইটোৱে এতিয়া বৰষুণ দি আছে ন মাহঁতে পানী ধৰি আছে আমাৰ
তাকে আমাৰ। সেই আগতে আৰু বৰষুণ দিলে একদম মানে আগতে মানে পানী ধৰিব লাগি যাওঁ আৰু
অ সেইটোয়ে। স মানুহ পাহাৰ চ সেে টেনশন যে পানী জমা কৰিম লাগে আৰু ন। বহুত নোৱাৰিল বহুত দিগদাৰ আৰু অৱশ্যে কিছুমান পাহাৰ এনেকুৱা আছে। মানে পানী পানীৰ কষ্ট নহয় আৰু আমাৰ ইয়াতে আৰু অলপ কষ্ট হয়।
নহয় অহ। আমাৰ মানে ৰাস্তাবোৰ ভাল নহয় যে।
অ সেইয়াই ৰাস্তটো যদি অহ। মানে ৰাস্তটো যদি। দেভেলোঁ মানে তেতিয়া হলে। লাহে লাহে এটা ডেভলমেন্ট হ'ব আৰু ন উন্নতি এটা ত হৈ যাব লাহে লাহে আৰু
উন্নতি হ'লে ভাল এতিয়া আমাৰ সুবিধা হয়।
সুবিধা হয় গাড়ী চাৰি গাড়ী মটৰ অহা হ'ব তেতিয়া আমি আমাৰো ইমান কষ্ট অৱশেষত আমাৰ ৰাস্তা নহয় আৰু উ
উম। সেয়াই আৰু সেইটোয়ে।
অহ।
কেতিয়া ৰাস্তা ভাল হব।
কালে হব। এতিয়া কি হব আৰু চৰকাৰে জলদি চালে ভাল হয় আৰু কিন্তু এনে আৰু এতিয়া। আৰু নতুন নতুন এনেকোৱা নিউজ আহি আছে তোমালোকৰ ফালে বা আহি ছে নে নাইবা মানে অসমতো হৈ আছিলে নহয়। অসমত যে কেইদিনমান যে হয় আছিলে গা পাহাৰ বিলাকৰ মানে যিবিলাক আছে। ম্যাদি পতা মাতি নহলে যে খেদি দিয়াৰ কথা যে চলি আছিলে।
অ আমাৰো মানে আমাৰ এইখিনিত কিন্তু নহয়।
অ এইটো তোমালোকৰ এৰিয়া খিনিত মানে কৰা নাই ন।
নাজা মানে
কি কৈছা? অ শুনি আছা অ মই কৈছো যে কেইদিনমান আগত তে মানে সেনেকোৱা বহুতৰে মানে সেনেকোৱা হৈ আছিলে ন নিউজ ত বহুত পাই আছিলো যে পাহাৰ এৰিয়াত মানে থাকিব নিদিয়ে চবৰে ঘৰ। ভাঙি আছে সেনেকোৱা নিউজ পাইছিলো ন।
উম উম
সেইবিলাক এতিয়া আৰু অ সেইবিলাক নিউজো এতিয়া বাৰু বন্ধ হল এতিয়া সেইকাৰণে অলপমান হেৰি হ'ল অৱশ্যে অ মানুহ বিলাকে বহুত পাহাৰ কাটি কেনে আৰু জীৱ জন্তুৰ জাগা নোহোৱা কৰি পেলাইছে সেইটোৰ কাৰণেও এটা বাৰু ক বলে ঠিক কৰি ক'ব গ'লে কিন্তু আৰু জেগাও নোহোৱা হৈছে নহয় থা
সেইটোৱেতো ইমান জনসংখ্যা বৃদ্ধি হৈছে।
অ বহুত জনসংখ্যা বৃদ্ধি হোৱা বাবে এতিয়া মানুহ বিলাকে পাহাৰ কাটি পাহাৰত। থাকি আছে।
ঠিকে নহলে আৰু কত থাকিব মানুহ জাগাই নোহোৱা হৈছে ইমানে মানে দিনে দিনে জনসংখ্যা ইমান দি
ইমান বৃদ্ধি হৈ আছে অহ। ক'ব গ'লে মানে মৰা। বেছি হৈ আছে যে সেইকাৰণে এতিয়া আৰু ক'ব গ'লে অলপ গোতেই পাহাৰ যদি এনেকোৱা কাটি থাকে তাতে মানুহ এনেকে ঘৰ বনাই থাকা অ থকা চুকা কৰে তেতিয়াহলে আৰু জীৱ জন্তু বিলাক ক'ত থাকিব কি কৰিব আৰু
সেটোয়ে আৰু পাহাৰ চাহাৰতো এইবিলাক জীৱ জন্তুৰে জাগা
অ আৰু সি ফৰেষ্টৰ এৰিয়া যিহেতু আৰু সিহঁতৰে ঘৰ বুলি ক'ব পৰা যায় কিন্তু সিহঁতক খেদি কেনে আৰু মানুহ বিলাকে নিজৰ ঘৰ বনাইছে
উম
কৰিবা আৰু সেইটো কাৰণে আৰু সেইবিলাক এক্সন লব লগা হৈছে আৰু
অ সেইটোয়ে মানে ভালো আছে বেয়াও আছে
অ ভালো আছে সুবিধাও আছে অসুবিধাও আছে মাৰছত
উম উম
পিছে কি কৰি আছিলা তুমি এ কৰ'বাত গৈছানে ফুৰিব চুৰিব এনেকোৱা পাহাৰৰ পৰাটো গ'লেতো আহিব মন নাযায় আহিলে আৰু যাব মন নাযায় সেনেকোৱা হয় নহয়
উম উম হয় গৈছিলো মাজতে এতিয়া বৰ্তমান যোৱা নাই আৰু কেইদিনমান
অ ঠিকে আছে বাৰু উম কোৱা কি কবা আৰু উ নব বিলাক ভাল লাগে ন থাগি কেনে কিবা এটা শান্তিও লাগে দিয়াচোন কব গলে
অ সেইেতো এদিনীয়াকে যোৱা হয় আৰু
অ সেইাই অ অ সেইয়াই শুনি আছা নে তুমি
অ শুনা পাইছো
অ এই পুৰা বতাহ বৰষুণ অহা নি নিচিনা হৈ আছে ন বতৰটোৰ মানে কিবা হৈ গৈছে আৰু ভয়ো লাগে নহয় পাহাৰ এৰিয়াত আৰুে তিং চিং উৰাৰ এনেকুৱা সম্ভাৱনা থাকে
অ মানে বতাহটো বহুত লাগে আৰু পাহাৰত
বেছি বছিকে মানে ঘৰতে লাগে বতাহ বতাহ
উম
আৰু সেই ভৰিলে মানে বেছিভাগ এনেকুৱা ডাঙৰ ডাঙৰ গছত পৰে ন তাৰমানে ডাঙৰ গছো আছে সেইটো বাবেও এটা ভয় থাকে
মানে গছ বিলাক বহুত আছে ইয়াত
অ সেই সেইটোয়ে আমাৰ ইয়াতে এবাৰ এনেকুৱা হৈছিলে ইয়াতে মানে বৰষুণ দিওঁতে পাহাৰ বিজুলি মাৰিছে ডাইৰেক্ট বস্তু পুৰা মানে উ ক মানে গছটো মৰি যায় বুলি যে কয় বস্তু কৰি দিছে আৰু পুৰা বিজুলী কৰিছে মানুহ আৰু যদি তাতে থাকিম হলে মানে মৰিলোহেতেন হৈ চাগে স
অ সেইটোৱে মানে ভয়ো লাগে ন
ভায়ো লাগে অ অ ভা সোচেপ অ ভালো লাগে কিন্তু এতিয়া নামি যোৱাতহে প্ৰব্লেম হ'ব নহয় কালি যদি ক'তবাত যাব লগা হয় পিছল হয় এনেকে না জাগা বিলাক
অ ৰাস্তা বহুত পিছল হয়
অ বহুত কিছু মানে সেয়াই আমাৰ ইয়াতে বহুত মানুহ এনেকাই তাই পৰি থাকে পাহাৰৰ পৰা পিছল খাই খাই পৰে
উম
উখ চাপোন জাগা যে
খব চাপ সেইটোৱে আৰু যাবতো লাগিবই নিজৰ কামত
অ উপায়তো নাই যিমান বৰষুণ হলেও যাব লগা হয় কি ইয়াতে মেইন কথা পাহাৰৰ আৰু বেমাৰ চেমাৰ হলে অ উঠা উঠি অহাতো কষ্ট হয় আৰু হঠাৎতে যেতিয়া কাৰোবাৰ কিবা যায় তেতিয়া অল্প যোৱাৰ পাছত কষ্ট হয়